হেল্ল',
আহ, কোৱা?
অ, এই কিবা গৰম বন্ধ ওপৰত কিবা ৰচনা এখনৰ কথা কৈছিলি যে তই ম নোট কই যাবি মই কৈ দিছো
অ',
কি কৰি আছ?
সেয়া এনেই অলপ সেই ৰাস্তাৰ ফালে গলেই আছে গৰমটো পৰিছে যে
কিম অ আ এ আহিবলৈ সময় হোৱা নাই
হেল্ল'
প্ৰতি গৰাকী শিক্ষাৰ্থীৰ বাবে বিদ্যলয় জীৱনৰ আটাইতকৈ প্ৰিয় আৰু আকাংক্ষিত সমাজ বন্ধ পুথিগত বিদ্যাৰ ব্যস্ত দিনলিপি পৰীক্ষাৰ মানসিক চাপ আৰু প্ৰতিদিনে পুৱা স্কুললৈ যোৱা নিয়মীয়া ব্যস্ত তাৰ পৰা আঁতৰি আহি অলপ মুকলি বতাহ লবলৈ এই বন্ধক সুন্দৰ সুযোগ আনি দিয়ে অসম তথা ভাৰতৰ অন্যান্য পান্ত সাধাৰণতে জুন আৰু জুলাই মাহৰ প্ৰচন্দ গৰমৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠান শিক্ষা সমূহত এক ডেৰ মাহৰ বাবে বন্ধ দিয়া হয় অ এই কৈ আছো লিখি যা
ন আকৌ
অ
হেই সেইটো তুমিও পিছত কবা সেই বেলেগ কোৱা হুোন বেলেগ কথা বা কিবা বেলেগ হেৰি কি কৰিছা কি কৰিছা
এ এনেই বা হতৰ ঘৰলে আহিছিলো
আহ
তাৰপিছত এই কাইলৈ সকামলৈ আহিবি আকৌ
অ অ কাইলৈ আছে ন
আহ সেই কোমল চাউল দৈ গাখীৰ চিৰা মুৰি
আহ
বোকা কেতিয়াবা দিব হা বোকা কেতিয়াবা দিব
বোকা তোমাৰ সেই কাইলৈ পুহিলে পৰা দিবই সেই কঠিয়া তুলি আছে
অ আমাক খেতি উঠাই দিলো আৰু
আহ খেতি উঠিয়েই গল নি ইমান সোনকালে ইমান সোনকালে হেৰী হল নেকি
খেতি উঠাই দিলো বোকা দি দিলো ৰোৱনী লগাই দিলো খেতি উঠি গল দু দুআ এটা আছিলে আজি ৰাতিপুৱা ৰুই থৈ গ'ল আৰু
আহ
উম
উ চা তা খালা
চাহ চাহ খালো ত খালি না চাহ তাহ
চাহ খালো বাৰো ইমান গৰম পইচে চাহ আৰু আমাৰ অসমত আউ সেইটো ভাল দেই যিমান গৰম পৰিলো চাহটো চলিবই আৰু
অ চাহ খা নাই খোৱা নাই চাহ
উম
উম
বাকী সেই এইটো কিবা অ তেনেকে এতিয়া আমি পেপচি চেপচি সেইবিলাক খোৱাতকে আমি এইবিলাক নেমু চেমু সেইবিলাকে খাব লাগে সেইবিলাক খালেও অলপ বেয়া হয় নেমু চেমু পকিতিতে পোৱা বচ ত প্ৰতি ঘৰ মানুহটেই থাকেই আমি গাঁৱলীয়া জেগা যিহেতু তেনেকে
অ' মই নাৰিকল নাৰিকল এটা পাৰিলো পাৰি পেলাই নাৰিকলৰ পানীটো খাইদিলো
অ', এই তেনেকেই শিকিব লাগে
অ'-
উম
তাৰপিছত এতিয়া ভাত পানী বনাইছে নাই? হা ভাত পানী বনাইছে নাই!
ভাত এই বনাই আছে ঘৰত আছে মই সেই অকমান ৰাস্তা ফালে আহিছো ইমান গৰম অকমান বতাহ লবলৈ সেই
অ'
অ
মইও গৰমত
কৈছিলা কিবা গছ পুলি ৰোৱা কথা। আমি টো কেতিয়াবা আৰম্ভ কৰিবা এইটো কৰিব লাগিছিলে।
গছ পুলি আনি থোৱা আছে গছ পুলি ৰুলেই হলে এ যোৱা পাঁচ ছটা মান তাৰপিছত হে বুলদাই হেয়াৰ কথা কৈছিলে এই কিবা ভলীবল ক্লাব এটা খোলাৰ কথা! কিবা ৰেজিষ্টাৰ কৰিব হেনো, ৰেজিষ্টাৰ কৰিব হেনো মানে ঔ ওপৰৰ পৰা কিবা বল চল আহিব আৰু ফিল্ড খনো বনাই আছে যে ফিল্ডখন হলেই মানে তাতে পতা হ'ব নিকেতনৰ ফিল্ডখনত উম তাকে এইটো ৰেজিষ্টাৰ কৰাৰ আগত ৰেজিষ্টাৰ কৰিব মানে তেতিয়া ওপৰৰ পৰা হেৰি চেৰি আহিব যে বলচল আহিব নেট ছেট আহিব। তেতিয়া ভাল হ'ব মানে তেতিয়া বাৰিষাও খেলিব হব কিবা ক হব
আমাৰ এইকনত তোমাৰ ইমান হেৰিয় জেগা হয় সেইটো কাৰণে জেগা আছে যদিও আমাৰ ভাল ফিল্ড এখন নাই তেনেকুৱা হেৰি হৈ আছে এতিয়া ফিল্ড খন হৈ গলে ভাল হ'ব তোমাৰ এতিয়া ভলীবল খেলিবলৈ হ'লে তাত তোমাৰ ওচৰতে কাৰেণ্টৰ ব্যৱস্থা আছে লাইট চাইট লগালে ৰাতিও খেলিব পাৰিব। ডাঙৰ খিনিয়ে সৰু খিনিয়ে খেলো বুলিলে দিনতো খেলিব পাৰিব। তেনেকুৱা হ'ব আৰু খেলি থাকিলে ভালেই শৰীৰ পাতি ভাল হৈ থাকিব তাতে তেনেকে সেই
এ জঁপিয়াবলে কাম এটা কৰিব লাগিছে জপিয়া বলে মই হে আমাৰ ৰাস্তাটো যে ৰাস্তাটোৰ কাষতে মই টেগ এটা খান্দিছিলো
অহ।
এ ট্ৰেক্টৰ এখন লগাই পেলাই বালি এক ট্ৰেক্টৰ মান আনি পেলাই দিয়া ব্যৱস্থাটোহে কৰো নেকি জপিয়াবলৈ আমাৰ গোটে লৰাখিনি আমাৰ হেইকনৰ কেইটাই জপিয়াব পাৰিম।
অ', তেনেকুৱা কৰিব পাৰি আকৌ উম। তোমাৰ ওচৰতে নদীখনো আছে বালিও আছে তুমি তাত গৈ পেলাই গোটেইখিনি গৈ পেলাই নিজে যদি লোত কৰা হয়। তেতিয়া ভাল হ'ব ন? নিজে যদি বালিটো তুলি পেলাই আনলোড কৰা হয়।
বালি এক ট্ৰেক্টৰ আনি পেলাই পেলাই ধুনীয়াকে তাত জঁপিয়াই থাকিলে
কৰিব পাৰি আকৌ।
দিনত ৰাতিপুৱা যদি ফিল্ডত প্ৰেক্টিচ কৰো আবেলি যদি তাতে প্ৰেক্টিচ কৰো তেতিয়া আবেলি ফিল্ডলে নগলেও হ'ব।
অ', তেতিয়া আকৌ মানে ইমান দূৰকৈ যোৱাক আমাৰ ওচৰত, আমাৰ ওচৰতে, সেইটো আমাৰ ওচৰতে নাই যিহেতু আমি সেইটো কৰি ল'ব পাৰো।
অ'।
লগৰ ল'ৰাৰাকেইটা বেলেগ কেইটা গোট খাই ল'ব লাগিব আৰু। হেল্ল'? তেতিয়া বা হঁতৰ ঘৰত আছা?
ইয়াত আছোঁ, অঁ।
খেতি বাতি কৰি থকা হৈছে আমাৰ ইফালে সেই নদীখনো আছে যে। পা সেই নদীখনৰ পৰা তোমাৰ এনেকে ঢল চল আহে। নদীও কলে গুচি গ'ল তাৰ পৰা সেয়া নদী পুৰা ঢল আহি আছে গোটেই হে বৰষুণ দি এইকেদিন তাতে ৰ'দ সেৰিয়া ৰ'দ দি পুৰা বৰষুণো দি আছিলে আকৌ ঘপককে ৰ'দতটো আজি বহুত বেছিকে দি দিছে তাৰ কাৰণে বেয়া হৈছে বাৰু আজি। উম, এনেকুৱা এনেকুৱা হৈ গলে মানুহ বেমাৰত পৰি যাব পুৰা।
উম।
তাতে এতিয়া পথাৰতো এতিয়া তুমি চাবা গোটেই ইমান ডাঙৰ পথাৰ আছে পথাৰৰ মাজত এজোপা গছ নাই। মানুহে জিৰণি ল'ব লে এই ৰ'দত মানুহে কাম কৰি থাকে। পথাৰত তুমি যদি পথাৰত যদি গছ-চছ থাকে তেতিয়া অকণমান সকাহ পায় মানুহে তাতে গছ ত
আজি সেয়া আজি সেয়া বোকা দিলে বোকা দি পেলাই তিনডৰা বোকা দিলে, তিনডৰা বোকা দি পেলাই দুদাহে ৰুলে এটা ৰুব নোৱাৰিলে, ৰদোতে ইমান ৰ'দত।
অ' সেই সেইবিলাকেই পুৱা একদম পুৱা গৰমতটো মানে বহুত হৈছে। আগতে ইমান গৰম নাছিল।
এই গম বন্ধতে কিবা সেয়া আমাৰ কিবা হে এটা কেম এটা কৰিব হেনো।
অহ। ক'ত?
এইকনতে কৰিব হেনো কৰবাত।
অ'।
মোক কৈছিলে।
অ'।
আকৌ এই কাৰেণ্টত এই বাহ গিডাললো পৰি আছিলে। সেই কটা কথা খিন মোক কৈছিলে বুলি তাৰপিছত আকৌ মোৰ এই কামেই সেয়া কাৰেণ্টত বা কৈ আছে সেই বাহ গিডাল কাটিব লাগিছিল ভল্টেজ টো কমি গৈছে নহয়।
অ' কাৰেণ্টৰ বাঁহ পৰি আছে নেকি? ক'ত পৰি আছে বাঁহ।
আজি তিনিআলি ডুগুৰি পৰা তিনিআলি ডুগুৰি তিনিডাল মান পৰি আছে তাৰপিছত এইফালে
অহ।
আগলে গৈ পেলাই মচ কিবুলডালতে মস্ত বাঁহডাল পৰি আছে।
অহ সি কাটিব লাগছিলে। নহ'লে ভলটেষ্ট নথাকিলে গৰম ৰাতি শুবলৈও অকমান দিগদাৰ হয়। পোৱাথেন চেন নহ'লে আৰু যিহেতু যিহে পছে আৰু মানুহতো আজিকালি সোনকালে নুশুৱেই গৰমৰ জহত ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হাৱাও মানে পুৰা গৰম, গৰম আহে। এনেকুৱা অৱস্থা হৈ গৈছে মানে।
উম। এই পিঠা নাই, পিঠা দুটাই চাহে খাহ।
অ'। হেই প অ', আমাৰ এইফালে হেই এতিয়া বাৰিষাই যে, বাৰিষা এতিয়া খেতিটো কৰিব পাৰ মানে, খেতিটো কৰি হোৱাৰ পিছত আকৌ নদী পাতে এনেকে আলু চালু, সৰিয়হ, সেনেকুৱা ধৰণে আকৌ নদীখন মানে শুককা যায় ন তেতিয়া পুৰা কাষৰ মাটিটোত তাত আলু সৰিয়হ তেনেকে খেতি চেতিবোৰ কয়ে, সুক হেইয় বাম খেতিবোৰ তেনেকেও কয়ে। কৰি পেলাই এনে তে পৰি থকাতিয়া মাতি তেনেকে কৰিব লাগে এনেইতো গোটেই এতিয়া এবাৰ খেতি কৰা হয় বছৰেকত এবাৰ খেতিটো কৰি পেলাই হৈ যায় বেলেগ জেগাতো ধেৰ খেতি কৰে। এতিয়া বস্ সৌটোত এটা খেতি কৰিলে, কৰি পেলায় আকৌ মাটি দৰা গোটেই চ চন পেলাই থৈ দি আকৌ পিছৰ বা খেতি কৰা হোৱা লাগে, এনেকুৱা হয়।
তাকে সেইবাৰ সেইখিনি কি কৰা হয় এইবাৰ হেয়া খেতি কৰিম বুলি ভাবিছো। এই বাদামৰ খেদিম বালি বালি মাটিত ভাল হ'ব বাদামৰ খেদি বাদাম ম আাৰি থৈছোঁ।
পত এহতে নদী পাহ এইবিলাক শুকান মাটি বুৰা অ খৰাালি জেগা এনেকে বাদামটো কৰিব পৰা যায় আকৌ এনেকে কৰিলেও তাত হেৰি হয়
বালি জেগাই লাগে তেনেকুৱা জেগাত হেৰিয় এইবিলাক শুকান হেৰিয় বাম খেতিবোৰ কৰিবলে ভাল ন কৰিব পাৰি নদীততো তেতিয়া পানীওনে থাকে বোৱা ফুকাই থাকে আাৰ আলোচনা
এই বোদাম খিনি ধুনীয়াকে সেই আমাৰ পথাৰ মাটিডাত পথাৰ আ এতিয়া জেৱাখন দি থোৱা আছে যে সেই জেৱাখন তাতেবাৰ আলু কৰিব লাগিব আলু কৰ লগতে সেই তাতে বৰাম ক দা দিদিনম আলু খিনি ধুনীয়া হয় ন সেইখিনি ধুনীয়াকে গোবৰ চোবৰ পেলাই থোৱা আছেতো কঠিয়ীয়া পাৰিবলৈ আৰু তাতে এইবাৰ নদ ঢল সোমাই গ'ল যে ঢলক গোট পানীটো হাৰৰ পানীটোো ততে সোমাই মানে বালিবোৰ সোমও। পোৱা নাই মানে বালিবোৰ এই জেৱাখন দি থোৱা আছে কাৰণে বালিবোৰ ৰখি গৈছে।
উম।
তাৰ পলস যোনটো সেই সেইটোহে সোমাই গৈছে। তাতে আলু দি দিব লাগিব এইবাৰ গুটি আলু চ খাচি আলু।
অ ঠিক অ তেনেকে আলু খেতি কৰিব পৰা যায় বাৰু।
হয় উম তেনেকে কৰিব লাগিব আৰু জেৱাখন নাছেই বাৰু তাতে অলপ বতিি দিব লাগিব
অকমান ভালকে মানে বেচে দিব লাগিব নহ'লে আকৌ এয়া আমাৰ ইয়াত গৰুটোোতো এয় চাহ হয় অকল তাৰপিছত গৰু চ এনেকে ভাঙি মেলি তাত নষ্ট কৰিব তাত সেইটো কাৰণে ভালকে দিব পাৰিব দিব লাগিব নহলে তুমি ভালক খেতি কৰি হেৰি কৰিব নোৱাৰা অ বিষে কেনে এনেকা জেগা হয় এতিয়া আমাৰ মানে সেইটোয়ে আৰু আমাৰ ইয়াত এতিয়া যেতিয়া বাৰিা আহিছে এতিয়া নদীতো ঢল আহি আছে গোটেই পানী পলস পৰি আছে তাৰপিছত যেতিয়া সেইটো মাটিটো উ এটা ধুনীয়াক সেইটো প
গোটেই মাটিখিনি সাৰ হৈ আছে একদম এইবাৰ গোবৰ চোবৰ ইমান দিব নালাগে এইবাৰ আলু বহুত হ'ব তাত
উম
উম যৰাাব আলু চিকেনৰ মানুহে কিমান ন পালে বহুত বহুত আলু পাইছে না আলু পাইছে মসপা পালে এসোবা এসোবা বাচি আৰু মোৰ মামাহতৰ ৰঙালাও কমেও এশ দেৰশ মান ৰঙ মৰাে পালে আকৌ আলুসোপা পালে
উম উম হেই তোমাৰ এতিয়া যে কৰি থোৱা আলু খিনি কৰি থলে তোমাৰ গোটেই ব ৰ কাৰণে গুটি টো কাৰণে হৈ যাব তুমি তেতিয়া এবছৰত তোমাৰ আলু পিন্ধি কিমান পইচা যায় বহুত টকা যায় সেই বছৰত কম চে কম পইচাটোাকে আহি হব পই উম এতিয়া বাৰিষালে তোমাৰ এতিয়া ৰঙালাখিনি এতিয়া বাৰিষা পথাৰলেও নিব পৰা হয় উম
বিশ তাৰিখ মানৰ পৰা মুোকাই দিব বুলি কৈছো ইটো চাইডৰ পৰা
আহ
আজেপা কঠীয়া তুলিছে আৰু
আজিব তুলিিছওঁ
এতিয়া আকৌ এয়া আকৌ ৰানিিঙৰ প্ৰেক্টিছো কৰিবলগীয়া হৈ আছে নহয় এতিয়া পঠালেই যাও নে কিয়ে কৰো নে ভাবিয়ে পোৱা নাই অকল পথাৰলৈ গৈ থাকিলেও নহ'ব নহয় ইফালে ৰানিঙক প্ৰেক্টিচো কৰিব লাগিব জাপৰ প্ৰেক্টিচ কৰিব লাগিব জোতা এযোৰ আনিলো বাও
আহ
তাজান কছ
অ অ সেনেকে দুই মিলি থাকিব লাগে চব কৈ থাকিব লাগে ভালৰাই এনেই ঘৰত বহি থকাকে
উম
উম
ব উপায় নাই ন
তাকে
উম
সেইটোকে কৰিব লাগিব খেতিটো হম অ অ খ আহি পাৰছে আকৌ ঘৰত আহি বনাবই লাগিব আৰু ইমান গম
কাইলৈ সকাম যে সেইটো কাৰণে বইল ভাত খোৱা হব বইল ভাত মগু দালি বইল নহলে মচ চোলালীপ হয় বিনা তেলত ধুনীয়াকে বনাই উম
এতিয়া যোনবোৰ ট্ৰাইবেল মানুহ হয় প্ৰায়বলাকে তোমাৰ এইবিলাক বইল চইলটো খোৱা বেছিকে দেখিবলৈ পোৱা যায়
তাকে সেই কিবা সেয়া এ অথনি অকমান হেৰি এটা পাৰছিলো মই নতুন দক্ষতা অৰ্জনৰ কিবা এটা হেল্ল' হেল্ল' নতুন দক্ষতা আৰ্জনৰ গাঁৱৰ পৰা উভতি অহাৰ পিছত মই বাকী থকা দিন কেইটাত নতুন কিবা শিকা সিদ্ধান্ত লৈছিলো আজিকালি ডিজিটেল যুগৰ কম্পিউটাৰ আৰু প্ৰযুক্তিৰ জ্ঞান থকাটো অতি আৱশ্যক সেয়ে মই এটা কম্পিউটাৰ কৰ্চত ভৰ্তি হৈছিলোঁ য'ত মই বেছি কম্পিউটাৰ ব্যৱহাৰ আৰু কিছুমান পাৰ্থ